হেল্ল'
হেল্ল'- শুনিছোঁ-শুনিছোঁ। তুমি শুনিছা নাই?
শুনি আছো।
অ, খবৰ কেনেকুৱা? ময়ো আছো আৰু কিবা কৰি।
অ, তুমি এইবাৰ কিহৰ
মই এইবাৰ তোমাৰ, কি বুলি কয় হায়াৰ ছেকেণ্ডেৰীত দিছিলোঁ।
তুমি স্থানৰ পৰাই দিছিলা ন?
তন
অ, তোমাৰ ঘৰ ক'ত নো?
মোৰ চৈধ্য কুনিয়া।
চৈধ্য বুনিয়া। এই তোমাৰ, কি কৈছা?
তেনে কি কব দিছিলা তুমি, ক'ত ৰাতিছম বাৰু কম?
অ-অ, চৈধ্য বুনীয়া।
অ-অ
অ, আমাৰ-আমাৰ স্কুলতে পঢ়া মানে
এই তুমি ষ্টানতে, পঢ়া নেকি?
অ'হ
আমাতকে এক বেছ ওপৰত ছাগে তুমি?
নহয়-নহয় মই সৰুহে। ফাৰ্ষ্ট, ছেকেণ্ড ইয়েৰ মই এই নয়নমণি লগৰ। সৰু পৰাই তাৰ লগত মোৰ ভাল মানে, একেবাৰে অকমানি পৰা থকা।
অ-অ-অ
অ'হ
তোমাৰ ঘৰ?
এই হেতৰ য'ত পুৰণা ঘৰ
উম
তাতে
অ-অ-অ, তুমি এবছৰ মই সিহঁতৰ বিয়াত নাই যোৱা, মোৰ নিজৰ দাদা বিয়া আছিলে। অ, ন নহয়-নহয় যোৰহাট লে গৈ থাকো বাৰু, সিহঁতৰ ভাড়া ঘৰটোলে
অ'হ
ঘৰলে নাই যোৱা?
অ, সিহঁতৰ পুৰণা ঘৰটোলে নাই যোৱা।
পুৰণা , এই মানে তাতে বিয়ালৈ মাতিছিলে, কিন্তু তোমাৰ আমাৰ নিজৰ দাদা বিয়া থাকিলে।
অ
অ, সেইকাৰণে যোৱা নহ'লে।
এডমিশ্যন ক'ত ল'লা?
এতিয়া মই মাধৱদেৱত লৈ থৈছো। অ, পৰীক্ষা হৈ আছে, তাকে মাধৱদেৱ পৰিছে, অ
মাধৱদেৱত ল'লা?
হয়, মাধৱদেৱত ললোঁ।
অ
তুমি হিষ্টান্ত পঢ়ি আছা নেকি মই ফিজিক্সত লৈছো।
ফিজিকচ।
ফিজিক তুমি যথা্থত লগা নেকি বাও।
যথাৰ্থৰ মই আঠশৰ।
অ আঠশ নিকি অ। এই বাৰ হেনোঁ ল'ৰা ছোৱালী বহুত বেছি। এ বহুত সব প্ৰিঞ্চিপাল পালে ভাল টকা উঠাইছে তেতিয়া হ'লে।
বহুত।
চাইন্সৰ ছেকচন তিনিটা নে চাৰিটা?
বা। ল'ৰা ছোৱালীল মানে বা আৰ্তচটো শুনা মতে এশ ওপৰত এডমিশচনে লৈছে হেনো।
তাকে এইবাৰ প্ৰিঞ্চিপালৰ টকা মানে নদন বদন। পৰীক্ষা দিলো এই তাঁত পাতিলে অনুচ অ তেতিয়া সময়ত পাতিলে এই প্ৰিঞ্চিপালৰ টকা এইবোৰ ভৰ্তি হৈ গৈছে।
ব্লক বি ব্লক বিতোটো আছে আছে নহয় ল'ৰা-ছোৱালী এডৰা
অ তাতো আছে নি?
ম তাত তোমাৰ হেৰিয় নাৰছাৰী আছে।
নাৰ্চাৰী আছে আকৌ তোমাৰ এইখনতো আছে নহয় এইখন জ্ঞানজ্যোতিখনতো আছে নহয়।
তাকে সেইখনত কৈছো বি।
এখন ব্লক বি বুলি কয় নেকি?
অ সেই এইখন
অ নামো দি ল'লে।
অ লিখি থৈছে ব্লগ এ ব্লগ বি সেখন।
তাত চাগে নাৰ্চাৰী ইয়াত টেনলৈকে নাইনলৈকে তাত আছে।
অ তাত নাইনলৈকে আছে আৰু টেইনৰ পৰা তোমাৰ ডাঙৰ কেইটা তাত আছে আৰু।
অ তুমি যদি টুৱেলভত টেলভ ইয় অভিনৱক চিনি পাবা চাগে তুমি।
অ তেতিয়াই মোৰ অভিনৱ মোৰ জেঠাই ল'ৰা।
অ লাহুলীল মোৰ জেঠাই লোৱা।
এ নেটৱৰ্ক নাপাম মানে তোমাৰ জিঅ'টো এঘাৰটো নচলিম অ।
তাক গৰ জেগা।
তাকে এ বহুত সোমোৱা। বহুত সোমোৱা বুলি কলো আও। ইমান সোমাব নে সিহঁতৰ সেই তাৰপা আহে অ সি গাড়ীত আহে নেকি। এই কন্দশ্ৰী লগত আহে নেকি। কন্দশ্ৰীহতৰ লগত আহে। তাকে উ ভাল সেই তাৰ আক। গাড়ীতে সি বেলেগৰ লগত অহাহে দেখো বেছিকে। অ তুমি কি এতিয়া কি বুলি কয় দাদা আছ কি একজাম নাই নেকি তো
এইকাৰণে মোৰ আজি নাই কাইলৈ আছে কাইলৈ এদাই আৰু।
কাইলে ত চিন্তা নাই আও
উম।
ছয় তাৰিখলৈকে আছে বুলি কৈছে । আৰু আমি ক যাত সাতটা বজাত
অ' আমাৰ চাৰি তাৰিখলৈকে আছে।
অ' তোমাৰ ছয়। কিছুমানৰ ছয় তাৰিখলৈকে আছ
ছ- সেইবিলাক চব ছাইন্সৰ আৰু আৰ্টছৰ এ
তাকে, বন্ধ দি যে পুৱা এ- এ- পয়ত্ৰিশ নম্বৰে পাতিছে হেনো।
এইবিলাক পৰীক্ষা পাতে নি বাৰু, এনে অদৰকাৰীকে?
এই আমাৰটো পঁচিছকে কিমান পাতিলে তোমাৰ
এতিয়া ৰ'দত তোমাৰ পৰীক্ষাও দিব নোৱাৰি নহয় যি ৰ'দ মায়ে
ফাৰ্ষ্ট ইয়েৰ তমাৰ যোনটো ইংলিছ মিডিয়ামৰ ৰুম
অহ
সৰুটোত বহিলে তোমাৰ বেলেগ ই অভেনত বহি থকা নিচিনা লাগে। সেই আমাৰ যেতিয়া পঢ়িছিলো আমি থাকোতে তাকি ফাৰ্ষ্ট ইয়েৰত তোমাৰ এই ক্লাছটো ঘা গোন্ধত থাকিব নোৱাৰি মানে ঘামৰ গোন্ধ
এই এ চি নাছিলে নি
ওপৰৰ ৰুম কেইটা এই ছি নাই নহয়
ওপৰৰ ৰুমকেইটা অ এতিয়াও নাই আমাৰ এ চি দিনৰক দিনে জ্বলিছেহে
এই এ চিটো আমি বে- আহৰিটো নাই আকৌ, মেচিন ডালটো লাগে । সেইটো মেচিন নাই।
অ' । আছে - আছে, কিন্তু হ'লেও চলিছে । এইখন মা
অ' তুমি অ'- অ' আৰ্টছৰ- আৰ্টছত আছে আমাৰ ছাইন্সৰ কেইটা। এ অলপ নাথকে। নাই - নাই, ত ওপৰখ নাই, তলো হোৱা নাই। গোটেই ল'ৰা-ছোৱালী থাকে বুলিহে।
ফেন কিখনো বেয়া আছ সে- সেইখন।
উম।
এই একদম অশান্তিৰ, ৱা এ ভাগে- বেছিভাগে খুলিয়ে পেলা মানে ছিঙিয়ে পেলালে।
এই জেগাটো আমাৰ ইস্- আমাৰ ইস্কুলখন বক্স টাইপ। মানে আহল - বহল নহয়। বক্স টাইপত গৰমটো বেছি হয়।
এ তোমাৰ সেইটোক খোজ কাঢ়িবও নোৱাৰি দেখোন মাজেদি।
অ' তোমাৰ এইটো খোজকাঢ়ি- মানে ইমানেই ৰ'দ দি থাকে ন'।
অ' - অ'।
গোটেই - গোটেই এইফালৰ পৰা ৰ'দটো আহে, আৰু যোনটো বত- পুখুৰীফালৰ পৰা যোনটো ব তাহটো আহে, সেইটো ঠাণ্ডা লাগি থাকে । যোনটি ফালৰ পৰা যোনটো আমাৰ আৰ্টছৰ ফালৰ পৰা এইবিলাক বৰ- তা নাহে।
এ একদম মানে তোমাৰ কি এ হয়। কি বুলি কয়, প্ৰিন্সিপালে এইটো এ চিটো কৰিব লাগে, হয় নে নহয়? কোৱা।
অ'।
প্ৰিন্সিপালৰ সেইবোৰ খবৰ নাই।
এ তোমাৰ হেৰিটো যে পাতিলে ন', এইটো এইবিলাক যে ইমান যে হেৰি টকা খৰচ কৰি তাৰমানে এ চি দুটামান লওঁ, ন'? ইমান টকা খৰচ কৰি এইবিলাক পাতি লাভ নাই, নহয়।
এইটোৱেইটো পঞ্চাশ - ষাঠি হাজাৰ- এই কিনো প- ষাঠি হাজাৰ মান লৈছে নো চাৰি ঘণ্টা
অ'।
একদম মানে এইবোৰ অদ- অদৰকাৰী মানে, কিন্তু তুমি আকৌ যদি টান নাপাতে ন' তুমি ৰ' নটোৰ বাবে জেগা নাই। আগতে তোমাৰ এখিনি পৰছে, তুমিটো ফাৰ্ষ্টে দেখিছা
অ'।
অহ, এই আমি ফাৰ্ষ্টত তোমাৰ নাথাকিলোৱে নহ লাষ্টতে এই নচা সময়তে ওলাইছো সি
আমিও চব নিজৰ- নিজৰ ভাগত ব্যস্ত তাৰছতে একদম আহিব আৰু এক গপছত হেৰি হৈ
হয়, নয়ন- নয়ন নাহিলেকে নয়ন ৰা ৰাতুলক টো চিনি পোৱাই চাগে?
অহ
ৰাতুলে আমি গোটেই কেইটাই গৈছিলো ওচৰ কেইটামানতে সেয়া সিহঁত কেইটা নাহিল চেঁচা গৈছিলোঁ অ' তোমালোকৰ ডিগ্ৰীত, হা?
সি মোক কৈছে, আকৌ তোমালোক শনিবাৰে যাবা নি?
না, মই এইবাৰ নাযাওঁ।
এই চেচাতকে দৌপাঙৰ ৱাটাৰফলটো আহিবা। তোমাৰ পইচা নলয়।
পইচা- চেচাটো বহুত সোমাব লাগে।
চেঁচাত সোমাবলৈ খোজ কাঢ়িব লাগে। তোমাৰ দৌপাঙতো মই লৈ যাম । বেছি সোমাবও নালাগে। ঠাইতে আছে, পইচাও দিব নালাগে।
এই আৰু এ- এই তাকে সেই ক- জনা মানুহে গম পাব । এতিয়া আমি ইমান গৈ থকা নহয় ন'? তোমালোক গৈ থকা, গম পাবা। এতিয়া বেছিভাগে মানে আছে। দুপাঙতকে চেচাটোহে বেছি প্ৰিফাৰ দিয়ে।
অহ, চেচাটো আগৰ পৰাই নাই জানো দৌ পাঙৰো কিন্তু মানুহ কম হয় কিন্তু বহুত ভাল ভাল
আৰু -আৰু মানুহে এটা তোমাৰ উলিয়াই দিলে শান্তি ওলাই বুলি দৰ্বাঙত।
উম
সেইটো মানুহে ভয় কৰে।
ফতুৱা কথা কিছুমান কয় আকৌ
এ কোৱা মানুহ ওলাবই কিমান কোৱা মানুহ আছে
উম
আগতে মানুহজন তাতে খাই থাকে হয় নে নহয় আনকি তাত বাগানো আছে
অহ, আমি যতো আমি কালি য'ত খানা খাইছো ছিলোঁ গে হিহঁতে মানুহৰ ঘৰ এটা আছে দুুমহলীয়া।
বা বিচ
তুম অহ দুমহলীয়া ঘৰ এটা আছে তাকো আৰ চিছি ।
তাকে। মানুহ বতাহ এই উৎসৱ অৰুণৰাচলী হব চাগে দে জত
এ এইবিলাক চব অৰুণাচলী সেই দ ফলা আৰু এ এই ইয়াৰ গান বিলাক লৈ- লৈ
তাকে আকৌ সিহঁতৰ লগত তুমি কথা কবাচোন লগে- লগে দাউলিয়াই লৈ খেদি মানে ভয় ভাল নহ'লে ভাল আকৌ ন' যদি কেনেবাকে কিবা কাজিয়া
কিছুমানৰ লগত যদি ভালকে কথা পাতি দিয়া বহুত ভাল পায় আকৌ এই মানুহ বিলাক মাউৰি এই হেৰি টাইপ মানুহ যে বহুত
বহুত ভাল পায় কিন্তু কিছুমানে ওস্তাদি মাৰি কেনে যদি দম দিয়ে ন', ভয় নকৰে আকৌ
অহ
কাৰ ফোন আহি আছ তোমাৰ নয়নমণি কৰি আছে নেকি তোমালে?
অহ
মইও পৰি সি মোলৈও কৈছিলে মই কাটি দিলো
অহ, হেৰিয়ত ফোন মাৰি আছে এই হেৰিটোত
এই কলত ফোন মাৰি আছে তাকে মই কৈ দিওঁ তাকে কলত কথা পাতি আছো বুলি।
এই নকবা এতিয়া নকবা ফোনটো
আহ, ক'ব নালাগে নেকি অ' নাকাটো- নাকটো মই মেছেজেই দিওঁ।
অহ
উ এ কাটিলে এতিয়া সময় বেছি নাই এ কেইমিনিট লাগে আৰু বাকী? পালেই এ কিবাকে আৰু জীৱনত তোমাৰ অ তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? ভালকে সেইবোৰ কথাই আছে
এ আছে বাৰু এতিয়া নাই
বেকাপ
উম -উম
ভাল তেতিয়া হ'লে।
ৰবা কোন আছিলে কম হেল্ল'
হেল্ল', -হেল্ল', শুনি আছো কোৱা
এই নয়নমণি যে
অহ
সেইজনী হেৰিয়কৰ জিয়েকহে আছিলে।
কাৰ আছিলে?
পেহীয়েকৰ জীয়েক তাৰ
এই -এইটো পাগলটো এইটো নয়নমণি কি নয়নম পিছত নয়নমণিক এ প্ৰাৰ্থনা বুলি কবাচোন তুমি
অ নয়নমণি পেহী পেহীয়েক যে তাতে
অ কিবা কাৰণ?
ধেই বহুত
এই এইবোৰ তেতিয়াহ'লে মই নোসোমোৱাই ভাল নেকি?
কাৰ?
অহ নয়ণমনিম কি হ'ল তোমাৰ আছে নাই?
মই এ এজনী ঘাঁহ ধালিছিলো তোমালোকৰ চেকনচন অ চেকচন নহয় মানে
এই ইংলিছ মিডিয়ামৰ এই জনী যে তুলিকা নেকি তুলিকা গগৈ
ভাল নহয়
ভাল নহয় নি?
ভাল নহয় নকৰিবা
সেইজনী নহয় এই মুখতে তিল থকাজনী।
অ জোনমনি?
এইজনীৰ নামো বেলেগ নেকি?
মুখত তিল থকা অ সেইজনী কথাই কৈছো সেইজনী কথাই কৈছো নকৰিবা
উ ভাল নহয় নেকি?